অই, শুনিছানে তুমি?
শুনিছোঁ দিয়া কোৱা।
অ কি কৰি আছা?
এনে আছোঁ ৰবা তুমি কি কৰি আছা?
ময়ো এনে আছিলো ৰবা।
অ' কিয় বা ফোন কৰিলা?
বাকী খবৰ?
ভালেই দিয়া তোমাৰ কেনে?
মোৰো ভালে ৰবা।
উম' বাকী কলেজ যাই আছে নে নাই?
অঁ এতিয়াতো আমাৰ গৰম বন্ধ দিছে, তো সেইকাৰণে যোৱা নাই ৰ'বা।
অ অ' বাকী ভাত-চাত খালানে নাই?
খালোঁ খালোঁ তুমি খালা?
অ খালো ৰ'বা মই অলপ আগতে। বাকী এনে ব্যস্ততো নাছিলা ন তুমি?
নাই নাই ব্যস্ত নাছিলো দিয়া, কোৱাচোন কিয় বা ফোন কৰিছিলা?
উম' মই এনে এনে আছিলো আজি। ত ভাবিলো তোমাৰ লগত এনে বিহুৰ বিষয়ে কথা পাতো।
অ' তুমি একদম ভালে এটা বিষয় বাছি লৈছা দিয়া। যিহেতু বিহুটো আমাৰ বাপতি শাহোন।
হয় তুমি ঠিকে কৈছা বিহু আমাৰ। অসমীয়াৰ প্ৰাণ বুলিয়ে ক'ব পাৰি, আৰু অসমতো আমাৰ জানাই বিহুতো। কিমান আনন্দ উৎসাহেৰে, সকলো ঠাইতে বিহুতো কিমান ধুনীয়াকে পাতা হয় ন।
হয় তুমি ঠিকে কৈছা দিয়া, যিহেতু আমাৰ! অসমৰ বিভিন্ন প্ৰান্ততে কি ধুনীয়াকৈ আমাৰ বিহুটো! পাতা হয়, ঠাইলৈ নিয়মো বেলেগ। বেলেগ দিয়াচোন বিহুৰ এনেকৈ মানে পালন কৰা, ত' বিভিন্ন।
এতিয়া আমাৰ চহৰতে চাবা ইমান। পাতা নহয় ন, গাঁৱত বেছি ধুনীয়াকৈ পাতা হয়।
হয় তুমি ঠিকেই কৈছা দিয়া, যিহেতু চহৰত বেছিভাগ মানে এনেকুৱা ভালদৰে আমাৰ! বিহুতটো পালন কৰা নহয়ে, গাঁও অঞ্চলত বেছি মানে ভালদৰে আমাৰ পালন কৰা হয়।
উম' হয় হয় তাকে সেইকাৰণে বেছিভাগতো গাঁৱতে যায়। কেনে ভাল লাগে দিয়াচোন বিহুৰ সময়ত, তুমি যোৱা নে নাই এনে মানে গাওঁ মানে বিহুৰ সময়ত।
মইতো যাওঁ বাৰু মানে, ইমান মানে বিহুত যিহেতু যাই পেলাই ভাল লাগে দিয়াচোন।
অ তাকেইেতো কাৰণ এতিয়া চাবা ৰঙালী বিহুত, তোয়ে আমাৰ যোনটো আহ ৰঙালী বিহুতটো আমাৰ সাত দিনে পালন কৰা হয় দিয়াচোন, সেই সাত দিনৰ প্ৰথম দিনা যেনেকৈ গৰু বিহুৰ দিনাখন ৰাতিপুৱাই- গৰুবিলাকক লৈ যোৱা হয় পুখুৰীৰ ওচৰত। তাতে নি পেলাই গা ধুৱা হয় সিহঁতক মাহ, হালধিৰে কিবা-কিবি এনেকৈ বহুত ধুনীয়া লাগে কিন্তু এতিয়া সেইটোতো নিয়মটো আমাৰ চহৰত নাই ন। কাৰণ আমাৰ চহৰত না গৰু আছে না মানে এই আছে পুখুৰী আছে ত সেই গাওঁতে ভাল লাগে আৰু।
হয়-হয় তুমি ঠিকে কৈছা দিয়া যিহেতু গাঁৱত মানে কি গ আমাৰ আহ যিহেতু গৰু, ছাগলীবোৰ তাতে থাকে বা ধুনীয়াকৈ মানে তাৰ পৰিৱেশ টো ভাল ত' তাতে মানে মানুহ মানে-মানে ধুনীয়াকৈ দিয়া চোন পালন কৰে কাৰণ তাহঁতে সেই অঞ্চলটো ত মানে ভাল ভালদৰে পালন কৰিব পাৰি ত সেইকাৰণে তাতে মানে বেছি ভালদৰে পালন কৰে। আমাৰ অ চহৰ অঞ্চলতো এনেকুৱা মানে ঠাইও নাই বা এনেকুৱা সুবিধাও নাই দিয়াচোন ত' সেইকাৰণে মানে গাওঁ অঞ্চলত বেছি ভালদৰে পালন কৰে।
অঁ ঠিকে কৈছা কিন্তু আমাৰ ৰঙালী বিহুতো আৰু আমাৰ ইয়াত ইয়াতে কিনো মঞ্চ বিহু বিলাকক বেছি গুৰুত্ব দিয়া হয় দিয়াচোন কাৰণ আমাৰ ইয়াতে সকলো ঠাইতে অ মঞ্চ মঞ্চ পাতি কেনে এনেকা মুকলি বিহু, কিবা বিহু সেনেকা বহুত ধৰণৰ বিহু পাতে। কিন্তু গাঁৱত আৰু মানে নিয়ম-নীতি যোনবিলাক আছে আমাৰ গাঁও বিলাকত। সেইবিলাকে দি পাতেটো মানে সেইটো বেছি ভাল লাগে চাই পেলাই মানুহ বিহুৰ দিনাখনে আমাৰ। যোনবিলাক মানে মানুহবিলাকে ৰাতিপুৱাই শুই উঠি পেলাই মাহ, হালধিৰে গা ধুৱে। তাৰপিছত আৰু সেই মা আমাৰ ডাঙৰ জনাই বা আমাৰ মা-দেউতাই আমাক ন নতুন বিহুৰ কিবা এটা কাপোৰ দিয়ে, সেইটো আমি পিন্ধো, পিন্ধি পেলাই বিহুৱান হিচাপে পিন্ধিবলৈ মাহঁতক বা ডাঙৰ জনাক সেৱা কৰো, আশীৰ্বাদ ল‌ওঁ, তো সেই সকলোবিলাক নিয়ম ভাল লাগে আৰু
তুমি ঠিকে কৈছা দিয়া, যিহেতু মানে অঁ আমাক মানুহ বিহুৰ দিনা আমি ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই মাহ, হালধিৰে ত তাৰপিছত আমি আমাৰ মা-দেউতা বা আহ ডাঙৰে দিয়া কাপোৰবোৰ পিন্ধো আৰু আমি ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ বা সৰুক মৰম আদৰ কৰোঁ। তো এনেকুৱা মানে বহুত মানে নিয়ম আছে দিয়াচোন আমাৰ অসমীয়া বিহুটোত। ত' সেইকাৰণে সেইবোৰ মানে আমি পালন কৰি খুব ভাল লাগে দিয়াচোন।
হয় তুমি ঠিকে কৈছা ৰঙালী বিহুত যেনেকুৱা আমাৰ সাত দিন বিহুটো পতা হয় সেই সাত এদিন বিহুতো ইমান মানে উলা আনন্দ-উল্লাসেৰে পতা হয়। সকলোবিলাক চাই ভাল লাগে গাওঁ অঞ্চলত যেনেকুৱা গধূলি সময়ত ডেকা-গাভৰু। সৰুবোৰে বা সৰু-সৰু ল'ৰা-ছোৱালীবোৰে এনেদৰে। অঁ মানুহৰ ঘৰে-ঘৰে যাই পেলাই বিহু নাচে সেইবোৰ চাইও ভাল লাগে।
হয়-হয় তুমি একদম ঠিকে কৈছা দিয়া, যিহেতু এনেকৈ! আহ পিছে তুমি এনেকৈ মানে গাঁৱৰ বিহুত এনেকৈ মানে! যে ঘৰে-ঘৰে যে বিহু নাচিব আহে সেনেকৈ যাই পাইছিলানে?
অঁ মই আমাৰ গাঁৱত আগতে যেতিয়া মানে এনেকুৱা যেতিয়া থাকিব যাওঁ ন। এতিয়াও যাওঁ এনেকুৱা থাকিব কিন্তু এতিয়া আৰু ইমান মানে এনেকৈ নাযাওঁ চবৰে লগত কিন্তু! আগতে যেতিয়া অকনমান সৰু আছিলো তেতিয়া মই গৈছিলো আমাৰ ভাইটি-ভণ্টিৰ লগত। মামাহঁতৰ লগত ত বহুত ভাল লাগে সেনেকৈ যাই পেলাই।
হয় তুমি একদম ঠিকে কৈছা দিয়া, যিহেতু মানে আহ এনেকুৱা মানে ধুনীয়াকৈ আহ আমাৰ। গাঁৱৰ মানুহ আহ ল'ৰা গাভৰু ডেকা-গাভৰু বা এ! আমাৰ বায়ে হওঁক বা মাহী হওঁক বা আমাৰ ভাইটি ভণ্টীয়ে হওঁক এনেকৈ! তাঁহতৰ লগত মানে বিহু নাচিবলৈ যায় খুব ভাল লাগে দিয়াচোন। এনেকৈ আহ', একেলগে নাচিব যাওঁ বা আহ উম্। ধুনীয়াকৈ মানুহৰ ঘৰে ঘৰে আমি এনেকৈ যাওঁ তো এনেকৈ খুব ভাল লাগে দিয়াচোন।
উম', তুমি ঠিকে কৈছা আৰু বা এনেকে বহুত বেছি ভাল লাগে আৰু হুম', আমাৰ! কঙালী বিহুৰ বিষয়তো জানাই কঙালী বিহুতো আমাৰ কিমান মানে সেই বা! কাতি মাহত পালন কৰা হয় সেই সময়ত। সকলো মানে আমাৰ ভৰাল হৈ কঙাল হৈ থাকে সেইকাৰণে। কঙালী বিহু বুলি কয়, তুমি কি কি জানা এনে কঙালী বিহুৰ বিষয়ে?
অ', যিহেতু! আমাৰ ইয়াতে ভালদৰে পালন কৰা নহয় দিয়াচোন। কিন্তু, আহ', তথাপিও অকমান হ'লেও আমাৰ ইয়াতে যিহেতু পালন কৰেটো। কিছুমান মানে জানোঁ আৰু যেনেকৈ আমাৰ! বিহুৰ দিনা আমি ধুনীয়াকৈ এগ এজোপা! আহ', নতুনকৈ তুলসী গছ ৰোপন কৰো বা থাপ বনাওঁ। ত, ' সেইখিনি জেগা চাফ চিকুণ কৰি আমি তাত! তাতে গোধূলি হ'লে আহ! শৰাই দিওঁ চাকি জ্বলাওঁ। সেনেকুৱা কিছুমান নিয়ম পালন কৰোঁ দিয়াচোন আমি।
অ', তুমি ঠিকে কৈছা! কিন্তু এতিয়া যোনবিলাক আমাৰ নিয়ম নীতি ইয়াতে পালন কৰিব নোৱাৰোঁ ধৰা যেন উম! আগ, গাঁওৰ অঞ্চলত কি কৰে পথাৰ বিলাকৰ মানে শস্যবিলাক মানে! ভালে থাকিবলে ভ, মানে কৃষকসকলে! ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে দিয়াচোন আকাশ বন্তি জ! জ্বলাই পেলাই যে বানপানী বা পোক পতংগই সেই শস্যবোৰ ধ্বংস নকৰে যাতে। তাতে মানে ধুনীয়াকে আকাশ বন্তি এজোপা এগছি লগ, মানে এগছ লগাই এনে। কিমান ধুনীয়া লাগে ন সেইবিলাক চাই কেনে ত' মোৰ বহুত! ভাল লাগি দিয়াচোন এইবোৰ আৰু আমি যাতে মানে সদায় এনে! এনেদৰে থাকো, সেইটোয়ে আমাৰ মানে মানে সদায় ভাল আৰু!
হয় তুমি একদম ঠিকে কৈছা দিয়া ত এনেকুৱা মানে কিছুমান মানে নিয়ম নীতি! আমি এতিয়াও বজাই ৰাখিব লাগে কাৰণ লাহে লাহে যিহেতু এইবোৰ মানে ন! নাই হ'বলৈ ধৰিছে মানে আজিকালি প্ৰজন্মই গমেই নাপায়। প্ৰায়বোৰ যে আমাৰ যে অ', বিহুত এনেকুৱা কিছুমান নিয়ম আছে। ত' সেয়ে মানে আমি নিজেও তাহাঁতক শিকাব লাগে বা আমি পালন কৰিব লাগে যাতে আমাৰ আহিবলগীয়া প্ৰজন্মটোৱে এইবোৰ মানে নিয়ম নীতিৰ লগত মানে চিনাকী হয় যাতে।
হয়, হয়, তুমি ঠিকে কৈছা দিয়াচোন আৰু কি বুলি কয় এইটো ভোগালী বিহুৰ বিষয় তো জানাই তুমি চাগে?
হয়, হয়, যিহেতু আমাৰ ভোগালী বিহুটোত যিহেতু আমাৰ ধৰা ভঁৰালত আমাৰ শস্যৰে উপচি থাকে ত' সেইবাবে এই বিহুটোত আমি মানে আমাৰ বিশেষকৈ ভোগৰ কাৰণে এই বিহুটো পালন কৰা হয় যিহেতু আমাৰ এই বিহুটোত নানান ধৰণৰ পিঠা বনাই বা দৈ চিৰা আদি খায় ত' অ', এইটো আমি ভোগৰে বিহু বুলি কওঁ।
হয়, তুমি ঠিকে কৈছা আমি সিদিনাখন ইমান বেলেগ বেলেগ ধৰণৰ মানে বস্তু খাওঁ বা কিবা বিভিন্ন ধৰণৰ বস্তু খোৱা হয় দিয়াচোন আমাৰ সিদিনাখন আমাৰ আহ ঘৰত। ত', চোৱা মানে মাছ মাংসৰে ভৰি থাকে আৰু খোৱা মানে সেইদিনা আমি উৰুকাৰ দিনাখন ভোজ ভাত খাওঁ যিহেতু। আৰু পিছদিনা মেজি জ্বলাও এনেদৰে মেজিত আমি মেজিৰ সেক লও সেক লৈ পেলাই আৰু কি বুলি কয় তাৰ যোনটো কুতাটো থাকে মানে ছাই যোনটো থাকে ছাইৰ এটা ফুত লম ভগৱানৰ অগ্নি দেৱতাৰ ওচৰত আমি মানে সেৱা কৰো দিয়াচোন। এই সকলোবোৰ নিয়ম নীতি বহুত ধুনীয়া লাগে কাৰণ উম আমাৰ অসমীয়াৰ কাৰণে বিহুত টো যিহেতু আমাৰ বহুত অমূল্য সম্পদ একদম আমাৰ দায়িত্ব এইবোৰ যাতে আমি ধুনীয়াকৈ মানে পিছলৈ পালন কৰি যাওঁ আৰু নিয়ম নীতিবিলাক এনেদৰে সকলোৰে মানে নতুন প্ৰজন্মৰ আগত দেখাই থাকো মানে শিকাও সিহঁতকো।
হয় তুমি এক একদম ঠিকে কৈছা দিয়া পিছে আজি এই বিষয়টোৰ ওপৰত কথা পাতি খুব ভাল লাগিল। তোমাৰ বা কেনে লাগিল?
হয় মোৰো বহুত ভাল লাগিল এনেদৰে বিহুৰ ওপৰত কথা পাতি মই ভাবো যে আমি পিছলৈও যাতে এনেদৰে বিভিন্ন ওপৰত হেৰি কৰো কথা পাতো। দিয়া ৰাখিছো নহ'লে।
দিয়া ঠিক আছে দিয়া। অ খুৰিদৌ
পাথৰ মাৰছে ও এ